কাত খাই গ'ল।
অ এই এইটো কোনোবাই ফোন মাৰিলে কাত খাই যায় বাৰু মোৰো মানে তেনেকোৱা হৈছে
কোনোবা কোন ছোৱালী এজনী ফোন মাৰি দিলে
অঁ এইটো কি কৈছিলো অ এই এইটো আমি বাৰু যাম এইকেইদিনতে
অ
বাকী কচোন তোমাৰ এই এইটো কি কৰি আছে বা জব তটপ নে কিবা কলেজ
অ নাই মই ক'লেজতে বাৰু জব তব কৰা নাই
মানে তেনেকোৱা কিবা চাইড ইনকাম
অ তেনেকে মানে কৰিম বুলি ভাবিছো কিবা কাপোৰৰ দোকান এখন
অ কৰিব পাৰা দেই আজিকালি ফেশ্বনৰ এনেকোৱা ধৰি লোৱা এই এনেকোৱা নৰ্মেল কাপোৰৰ দোকান দি আজিকালি ইমান লাগ ভবা নাই দেই।
অ সেইটোও হয় বাৰু তে
মানে তোমাৰ যিমানটো কাপোৰৰ মই অকণ মানে এনে জানো যদিও এই কাপোৰ মানে এনেকোৱা নৰ্মেল দোকান দি লাভ নাই যে তুমি যদি অকন ফেশ্বনৰ মানে ভাল অকণ দিব চোৱা তেতিয়া পাৰা আৰু
অ তেনেকে দিম যেতিয়া ভালেই দিম আৰু
অ এনেকোৱা মানে সৰু সুৰা দিয়ে নথবা মানে যে মানুহ মানে অকণ চকুত পৰা আগে দিবা যে অ ইহঁতৰ তাতয় এইখিনি খিনি কালেক্যন আছে এইখিনি খিনি এয়া আছে
উম তাকে তেনেকোৱাই দিব লাগিব
বাকী ঘৰ চব ভালেই
বাকী ভালে ভালে
উম এনেই ঘৰত কোন কোন আছে
ঘৰত এনেই মই মা দেউতা দাদা আৰু তেনেকেই
উম চেম বাও মোৰ মাত্ৰ বা আছে তোমাৰ দাদা আছে
অহ বাকী তুমি কিবা কিবি কৰি আছানে
মই তোমাৰ এতিয়াতো বৰ্তমান মানে এতিয়া কলেজেই পঢ়ি আছিলোঁ
হুম
তাৰপিছত তোমাৰ এতিয়া এই ডাবত সোমাইছো ৰখা এইটো এনে কোমাই এ ডকুমেন্ট ভেৰিফাই কৰিব লাগে যে
অহ অহ
ডকমেন্ত ভিৰেফাইট কৰা তাতে সোমাই আছো আৰু
এ ভালে ভালে আকৌ চাইড ইনকাম এটা লাগে আজিকালি
লাগেই সেইটো সঁচা কথা তোমাৰ মানে কিবা এটা খৰচা হাত খৰচাও লাগেই
লাগে লাগে তেতিয়া বাৰুতো আমি ছোৱালী মানুহ কিবা এটা পইচা এটা ভৰি তোমাক আকৌ অলপমান বেয়াও লাগে ন
বেয়া লাগে বুলি নহয় মোক ঘৰৰ পৰা দিয়ে কিন্তু মই কিমান খুজিবা
সেইটোৱ সেইটোৱে
ঘৰৰ পৰা খুজি খুজি নিজৰ আমনি লাগিব আমনি লাগি গৈছে
আমনি লাগি যায় অহ
উম
অ এনেই তোমাকে ঘূৰি কৰি ফুৰা ন অলৈ যাওঁ তলৈ যাওঁ কিবা এটা কিমান ফূতি থাকিবা আৰু
এই লাগি লাগি অহ এইটো সঁচা কথা
লাগে অহ
এতিয়া মানে তোমালোকক শুনা তোমালোকৰ এতিয়া নিযুত মইনা আঁচনি দিয়ে
অহ আমাৰ সেইটো দিয়ে বাৰুতে
আমাৰ আকৌ এতিয়া বাবু আঁচনি বাৰু এইবাৰ পৰা মই পামহে
অঁহ তোমালোকে এইবাৰ পাবাহে আমি বাৰুতে ফাৰ্ষ্ট ইয়াৰৰ পৰাই পাই আহিছোঁ।
তোমালোকৰ এইটো ভাল আকৌ আমাৰ আকৌ মানে এইবাৰ ডিগ্ৰী ফাষ্ট চেমতটো আমাৰ মানে এইবাৰ পৰা পকেটতটো এক হাজাৰ এক হাজাৰ আহিব আৰু তোমালোকৰ পোন্ধৰশ
নহয় আমাৰ বাৰশ বোলা বাৰশ
বাৰশ ই ই তো ম তোমাক কৈছো ইটো বছৰ পৰা তোমালোকৰ বাঢ়িব চোৱা
বাঢ়িলেটো ভালেই উম
তোৰ বা তোমাৰ এই এইটো এইবাৰ আমাৰ যোনে আমাৰ মানে এইবাৰ ছেকেণ্ড ইয়াৰ যোনে পাছ কৰিছে সিহঁতে সিহঁতে স্কুটি পাব লৰা ছোৱালীয়ে ইটো বছৰৰ পৰা মানে চৰকাৰ চৰকাৰ তাত চৰকাৰে ইতোবাৰ পৰাই এই স্কুটি নিদিয়ে আৰু
অহ এইবাৰ নিদি অহ নিদিয়ে আৰু বোলে অহ এইটো বছৰৰ পৰা
এই পইচা দিব মানে নিযুত মইনা আঁচনি ধৰি লও তোমালোকে বাৰশ টকা পোৱা নহয় এতিয়া তেতিয়া তোমালোকে ওঠৰশ টকা নহয় দুইহেজাৰ টকা তেনেকুৱা পাবা
তাকে আমি বাৰু ফাৰ্ষ্ট আকৌএহেজাৰ পাইছিলো এইবাৰ বাৰশ পঞ্চাশ বুলি শুনিছো দিলেহে গম পাম আৰু নহয় নহয় এই দিয়টো বাৰশ পঞ্চাছ
অহ তোমালোকৰ বি এ
অহ
বি এছ কি ছেম
মই এইবাৰ ফাৰ্ষ্ট চেম
হয় চেম চেমি চেমি এই মেজৰ
মোৰ মেজৰ তোমাৰ এডুকেশ্বন
বাহ এডুকেশ্বন আমি মই ফিলচফি ডিপাৰ্টমেণ্ট বেলেগ বেলেগ
ডিপাৰ্টমেণ্ট বেলেগ বেলেগ অ
এই এইটো বাকী নেকি ক কোনখন কলেজ
মই তোমাৰ তেজপুৰ কলেজ
চেম চেম মও তেজপুৰ কলেজে
অ লগ পাম তেনেহলে
উম তোমাৰ মানে তেজপুৰতে ঘৰ
অ মোৰ তেজপুৰতে
উম মোৰ আকৌ তোমাৰ বিহগুৰি
অ' আতচ্ছা
এই এইটো মাইনৰ চাবজেক্ট কি
মো মাইনৰ আছামিছ
আছামিছ ন
উম
এই এইটো অ এইবাৰ যিহে কাট অফ মাৰিলে ন মই যে দৰঙত যাম বুলি ভাবিছিলো এই মোক কাট অফ যিয়ে মাৰিলে বা
এই নোৱাৰা
নোৱাৰা নোৱাৰা মই মানে তোমাৰ তেজপুৰ কলেজত মোৰ ফাৰ্ষ্টতে ফাৰ্ষ্ট লিষ্টতে নাম আহিলে
উম
তাৰপিছত তোমাৰ মই নল'লো। ম মই ভাবিলো দৰঙত আহিব দৰঙত লম। মই ভাবিছোঁ মই মই ভাবিছোঁ পামেই কি অক ছেভেণ্টি এইট পাৰ্চেণ্টিজ আৰামত পাম
অহ
তাপিছত তোমাৰ যেতিয়াই কাট অফ মাৰিলে আৱ মোৰ মানে আশা কমি গ'ল আৱ
এ নাইনটি ফাইভ মানৰ পৰা মাৰিছে নেকি ন দৰং কলেজত এইটিলৈকে
নাই নাই মোৰ ফিলচফিত এইট্টি ফাইভৰ পৰা মাৰিছে মানে কি এইট্টি ফাইভ এবভ খিনি মাৰিছে
বহুত হেৰি মাৰিছে ইয়াৰ তেজপুৰ কলেজতটো অলপমান ভালেই বাৰু দে
অ তেজপুৰ কলেজত অকমান ভাল চ ব ক অক মই তোমাৰ স্পটৰ যেতিয়া আকৌ মই তোমাৰ যেতিয়া নললো ছেকেণ্ড লিষ্টতটো নাম নাহে আৱ ফাৰ্ষ্ট লিষ্টৰ যদি নাম মাৰিলে
অ নাহে আৰু
আকৌ মোৰ ফাৰ্ষ্টৰকে ফাৰ্ষ্টতে পাইছোঁ গৈ একে মানে ফাৰ্ষ্ট বেজ যোনটো মাতিছে তাতে একে সোমাই গ'লো আৰু একেবাৰটে
উম
তোমাৰ কি ফাৰ্ষ্ট লিষ্টতে নাম আহিলে।
অ মোৰ আহিছিলে মও তেনেকে নললো মানে
অহ
মোৰ আকৌ এই মই নাছিলোঁ মানে মই ঘৰতে নাছিলোঁ
অঁ অঁ কি
অঁ এ অঁ এ অলপ অকমান মানে বেমাৰ হৈ আছিলে মাৰ তাৰমানে গুৱাহাটীত দেখুৱাবলৈ গ'লো তাৰপিছত মই মানে সেই নাম আহিলে মই সে আহিব নোৱাৰিলোঁ
এই তেনেকুৱা যে বহুতৰে হৈছে তেনেকুৱা বহুতৰে হৈছে মানে তোমাৰ ঘৰত উম ক'ৰবাত ফুৰিব গুচি গ'ল কিছুমান কিছুমান কিবা গুচি গ'ল কি অকণ তিনদিন হে তিনিদিন দিছে অ
তিন দিন দিয়ে অহ
তিনদিনত স্পটৰ ন স্পটৰ কথা কৈছো
আহ
তুমি কি স্পদে লৈছা
মই সস্পটল ললো অ
ফাৰ্ষ্ট দিনা ল'লা নে ছেকেণ্ড দিনা
মই চেকেণ্ড দিনা খন
ফাৰ্ষ্ট দিনা যোৱা নাছিলি যি পোৱালি পা
বহুত পোৱালি হৈছে ন
কি মানে লাইন তোমাৰ বহুত হৈছে
উম
কিন্তু লাষ্টত যেতিয়া ক'লে এই এইটো পাৰ্চেন্টেজ অ মাতিম বুলি তেতিয়া মানে মে মোৰ মনতটো ভাল লাগি গ'ল যে অ এতিয়া কথা নাই মানে মই লাইনৰ চবতকৈ কে ল'ৰাৰ ভিতৰত লাষ্টৰ ভিতৰতে লাষ্টত কিয়ক মোৰ মোৰ যোৱাত দেৰি হ'ল
উম
তাৰ পছত যেতিয়া কলে পাৰ্চনটেজ ভাইজ মাতিম তেতিয়া মই মানে অকন ভাল পালো আ অ এতিয়া মোৰ কথা নাই এতিয়া চিটটো পাম মানে।
আমাৰ লগৰ দুজনী মান গৈছিল বাৰুতা ফাৰ্ষট দিনাখন কৈছে বাৰু তাই কৈছে বোলে। বা কেনেকুৱা বোলে মানুহ পোৱালি বোলে।
উম এই। দৰঙত যে আৰু বা।
অ দৰঙৰ সোপায়তো লাষ্টলৈ বোলে আহি গল।
এই সাতটালৈকে চাৰে ছটা মানে তোমাৰ। ছেকেণ্ডৰ দিনাখন হৈছে এইটো। তুমি যোনদিনাখন এডমিশন লৈছা সেইদিনাখন মানে তোমাৰ দৰঙত কলে যে। পাৰ্চেন্টিজ মানে একে কম টকা খিনি ইয়াত থাকি লাভ নাই অক ইয়াত অকল কিনি পাব।
তাকে।
তেতিয়া মানে চব ইয়ালৈ দৌৰিছে তাৰপিছত মই আকৌ তালৈ দৌৰিছো তোমাৰ মই যেতিয়া প্ৰথম দিনাখন ইয়াত হল। ছেকেণ্ড দিনাখন আকৌ মই তালৈ গ'লো যে মই পাম নেক। কি চাওঁ ৰ আকৌ চিটটা খালি আছে নেকি যিহে লাইন। ধৰিব লাগে নাপালোগৈ একে সাতটালৈকে ৰখিছো তেতিয়াও নাপালোগৈ।
বা আমিও আমাৰো দেৰি হৈছে ছেকেণ্ড দিনাখন বাৰু। আমাৰো তোমাৰ সাতটামান বাগিছেগৈ।
উম। এই আকৌ এই এইটো ফাৰ্ষ্ট দিনাখন কাজিয়া হৈছে নহয় তাত।
অ কাজিয়া হৈছে ন।
আ তোমাৰ বাম্পাৰ কাজিয়া বা হা হা। অ বাকী এই এইটো মানে যেতিয়া মানে তোমাৰ। লাষ্টতকে ৰখি ৰখি সিহতে ক'লে গৈ যে নাই এইটো আজি নহয় কাইলে হ'বগৈ। তেতিয়া চবৰে মাথা গৰম হৈ গৈছে চবেই ৰাতিপুৱা সাতটা চাৰে ছটাৰ পৰা ৰখিয়ে আছে কিছুমান। আৰু কিছুমান আপাৰচ অ কিছুমান আপাৰ। মৰ পৰা আহিছে কিছুমান বহু দূৰ দূৰৰ পৰা আহিছে।
উম।
সিহঁত মানে সিহঁৰ খং উঠ গ'ল যে সিহঁত। পকি দিলেতা সেইকাৰনে ছেকেণ্ড দিনাখন তুমি দেখিছা ছাগে সেই এতো কামাণ্ড নে কি বিলেক। কামাণ্ডৰ ৰখি আছে ইফালে আকৌ ইয়া ৰখি আছে।
কামাণ্ড চামাণ্ড ৰখাই থৈ দিছেগে। আমি মানে আকৌ ধৰিব পৰা নাই বস্তুতটো মানে আমি যে আমি ভাবিছো মানে ফাৰ্চদিনাখনো চাগে তেনেকে ৰখাইছে ন পোৱালি ইমান হৈছে
উম না নাই কাজিয়া কাৰণে কাজিয়া কাৰণে ৰখাইছে সেইকাৰণে
অ কেই দুজনীমান ছোৱালীয়ে কিন্তু কৈ আছে মোৰ ওচৰতে মানে কৈছা। আজি যদি ছিক্সটি ফাইভৰ পৰা নামাতে নহয় আকৌ কাজিয়া হ'ব এনেকে মানে গৈ আছে আৰু
আমাৰ লগৰ কেইটা মানে পোৱা নাই এতি কাজিয়া লাগুংলাগুং কৈ আছিলে সেইটি নাই লগা বাৰু বেলেগে টাউনৰ পোৱালিয়ে লাগিছে কিছুমান মানে সিহঁতে কা কা কাজিয়া লাগো বুলিয়ে গৈছিলে তোমাৰ সিহঁতৰ কিন্তু পাৰ্চেণ্টিজ কম যে সেইকাৰণে সিনিতে মানে ভাবিছিল যে চিটটো কেনেবাকৈ পাওঁ কাজিয়া কাজিয়া লাগি পেলাই চিটটো পাম নেকি তেনেকুৱানো আজি আজিকালিৰ দিনত তেনেকুৱা।
এ ইাৰ তেনেকুৱা নহয় আৰু দেই কাজিয়া লাগিলে আৰু চিটটো দি দিবা নেকি।
সিহতে ভাবিছিল মানে ঠেলাই চি কৰি সোমাই যাম। টো পাই যাম কিন্তু নাই কিন্তু সেইটো আশা নাই কিন্তু।
এ আমি মই যোৱা দিনাখনো ছেকেণ্ড দিনা দুজনী ছেকেণ্ড ডিভিজনৰ ছোৱালী। য়ে সোমাই গ'ল নহয় তাৰ পিছতে। কে যি মোৰ ওচৰতে এজনী ছোৱালী আছিলে যি মোক নহয় তাই তাই কৈছে ছেকেণ্ড ডিভিজনৰ পোৱালি। তোমালোকে সুমিয়াই দিছা কি চাই আছা বোলে মাক। বোলে কি চাইছা তোমালোকে, ছেকেণ্ড ডিভিজনৰ পোৱালি সোমাই গল। আমি ফাৰ্ষ্ট ডিভিজনৰ পোৱালি ৰখি আছো, একে তাৰ এই ওপৰৰ পা লৈ আনিছেগৈ
এইটোৱে তেনেকুৱা কথা কিয়, মানে মোৰো চিনাকি আছে মই এতিয়া যোন কেটাই সেয়া চেক কৰি আছে। গোটেই কেইটা মোৰ চিনাকি কিয় ক মোৰ দাদাই মানে মোৰ লগৰ নহয় দাদা গোটেই কেইটা। ময়তো কৈ পেলা সোমাই যা পাওঁ কিয় ক মই কিয় সোমাই নাই যে মোৰ পাৰ্চেন্টেজ মাতি মই জানোৱেই মই পাম বুলি সেইকাৰনে মই ৰখি আছো। সিহঁতে মোওতো কাজিয়া চাজিয়া কৰি ঠেলা হেচি কৰি সোমাই যাব পাও।
অ'।
এইটো হেল্প কৰিব নালাগে আচলতে দেই আৰু ইটো বাৰৰ পৰা তুমি চা ইটো বাৰৰ পৰা তুমি চাবাচোন এই এইটো এইবাৰ কাট অফ এ - এইটটি মানে চিক্সটি ফাইভলৈকে আহিছে ছিক্সটি ফাইভ নে ফিফটি ফ'ৰলৈকে আহিছে ন?
অ ফিফটি ফ'ৰলৈকে আহিছো অ ফিফটি ফ'ৰ।
কিন্তু ইটো বাৰৰ পৰা তুমি চাবা আ কিমান ছিক্সটিলৈকে মাৰিব পাৰে নহয় ছিক্সটি ফাইভলৈকে মাৰিব পাৰে।
অ'।
মানে ইটোবাৰলে আৰু বাঢ়ি যাব। এইবাৰে বাঢ়িছে ইটোবাৰ ফিফটি আছিলে। এইবাৰ ফিফটি ফৰ ইটোবাৰলে চি ছিক্সটি নহয় ছিক্সটি ফাইভ তেনেকুৱাকে বাঢ়ি যাব একেবাৰে।
এই পোৱালী বিলাকৰ মানে পাৰ্চেন্টেজ বিলাক বহুত ভাল হৈছে ন।
অ চবৰে ভাল হৈছে এইবাৰ মানে ৰিজাল্টো ভাল সবৰে ভাল হৈছে সেইটো কাৰণে মানে তোমাৰ চিট আৰু চিটৰ লগতো কথা আছে ন ভেকেঞ্চি কিমান খালী আছে। তোমাৰ যোনটো ডিপাৰ্টমেন্টৰ আকৌ সেইটো সিমানটো চিট খালী থাকিব লাগিব
অ'।
মোৰ মানে চাৰ্জেই নাই অ' হেল্ল'।
অ' কোৱা।
অ' এই বাকী এতিয়া কোৱা এই কি কৰি আছা?
বাকী সেয়া অলপমান অ ভাত পানী খাই টোপনিয়ে আহিছে শুও নেকি!
মোৰ এই তাকে ভাবি আছো মই